হেল্ল' অ' কোৱা
কি হৈ হৈছে?
আছো আৰু আহিলো
কেতিয়া আহিলা?
হল আঠটা
সষ্ট
উম।
উম আৰু কি কৰি আছিলা?
এনে আৰু শুই আছো তাৰপিছত তোমাৰ।
অ' মই ময়ো আহিলো এ এতিয়া অলপ ৰেছ কৰিছোঁ আৰু কি। ক'
উম।
মানে মন গ'ল কথা পাতিবৰ কাৰণে। এইটো মন গ'ল কথা পাতিব।
অ -অ এইটোৱে আৰু কথা পাতিলে ভাল কথা পাতিব লাগে তাৰপিছত কি
কিবা কোৱা যি আছে।
বাকী তোমাৰ?
উম।
তুমি কিমানলৈকে পৰিঢ়ছানে এতিয়া?
গ্ৰেজুৱেশ্যনটো এতিয়া কমপ্লিট হ'ল
হ'ল ন' ঠিকে আছে।
এতিয়া জব কৰি আছো আৰু কি? আৰু এটা কৰিম মই।
কি হ'ল
ডিগ্ৰী কৰিম এতিয়া
ডিগ্ৰী। ডিগ্ৰীৰ দিনা কমপ্লিট হৈ গ'ল।
ডিগ্ৰী হ'ল আৰু এটা ডিগ্ৰী কৰি।
আৰু এটাই বা কিমান পৰিবা।
তুমি কোৱা।
ঠিকে আছে। হম।
তোমাৰ কি হৈ আছে এতিয়া।
নাই মইতো ক'ত আৰু এইচ এচ কমপ্লিট কৰিলো, ডিগ্ৰীটো ভাবি আছো, কৰিম কৰিম নহয় টাইম নাই।
কিয়? নহল কৰি দিয়ে এতিয়া।
উম উম। তাৰপিছত।
এডুকেশ্যন ইম্পৰ্টেণ্ট।
উম উম এইটোও হয় কিন্তু, আজিকালি এডুকেশন বহুত ইম্পৰ্টেণ্ট।
উম চা-পানী খালা।
হুম চাহ পানী কেতিয়াবাই খালো, ‌এতিয়াতো ভাতে খাম অলপ পিছত।
হা।
কেতিয়াবাই খালো এতিয়া ভাত খাম।
অ' এতিয়া ভাত খাবা?
অ। মই বনাইচিলো। কিবা বনাইছে।
তাৰপিছত। দিয়া। ক'ত ঘূৰিবা ভাবিছা!
এতিয়া চেলেৰীৰ ওপৰত ডিপেণ্ড আছে, যেনেকা পেমেণ্ট‌ আহিব তেনেকা যাম। কোৱা তুমি ক'ত যাবা? হেল্লো, তুমি ক'ত যাবা? কোৱা।
ক'ত যাবা এবাৰ? অ' ৰখা টাইমটো মিলাই লও তাৰপিছত।
মনটো কৰিছে।
অ' বহুত দিন হৈ গল ন বহুত বাপৰে কেদাৰনাথ ইয়াতে। আগত এ বহুত। এক বছৰে হব ক'ব গ'লে ঘূৰা নাই। প্লেনিং কৰা আৰু ঘূৰাৰ ক'ত ঘূৰিবা।
ডিপু আছে বাজেট ওপৰটো ডিপু আছে
ওচৰৰ ভাল জেগা ক'ত আছে।
ওচৰত কি গুৱাহাটীতে গুৱাহাটীৰ বাহিৰত।
হা
ক'ত গুৱাহাটীত- গুৱাহাটী বাহিৰত
এ গুৱাহাটীৰ বাহিৰতে হলেও হ'ব
উম যোৱা বনাৰস যোৱা
বা বানাৰস এয়া কি কয় পাহাৰৰ জাগা ঘূৰিল ভাল এই পাৰ ভালে আছা উম। মোক আজি এটা লগ এটা ফোন কৰিছে ই কৈছে। কাৰ্বি আংলনত ঘূৰা তাতে ভাল। ভাৰত উম ধুনীয়া ধুনীয়া আ কত আছে?
ইউটবৰ
কি কোৱা, যাবা নেকি?
কেতিয়া?
কেতিয়া আৰু যাম আৰু কেতিয়াবা, ইটো বছৰ নহ'লে নেক্সট বছৰত ওলাই যাম। এইটোয়ে আৰু ঘূৰা ঘূৰিব লাগে
উম।
ঘূৰিলেও অলপ মাইণ্ডটো ফ্ৰেছ হয়।
উম
হা। কি কোৱা?
তছ তোমাৰ লগত
এতিয়াতো নাই। বৰ্তমান অলপ টানা-টানি চলি আছে। নাই।
তই আৰু হয়
জাবো অ এইটো চেভিং কৰিব লাগিব ন।
উম।
উ ভাল মোৰো হৈ যাব টাইম আছে এতিয়া
উম সেইটোৱে আৰু ঘূৰিলেও অলপ মাইণ্ড টাইন ফ্ৰেছ হয় অলপ ঘূৰিবলৈ। আৰু কিমান আৰু এটা জাগাত থাকিবা।
অ' এইটো এইটো এনে তোমাক বিহু ভাল লাগে। বিহু বিহু
বিহু কি?
অ', বিহু ভাল লাগে তোমাৰ।
অ' বিহু ভাল লাগে।
অ এইবাৰ এইবাৰ যাবা নেকি এইটো অ কি কয় এইয়া মন্দিৰত যাব নেকি এবাৰ?
কোনটো মন্দিৰ? অ! গম পাইছোঁ গম- কামাখ্যা মন্দিৰ না?
উম
মেলাটো লাগিছে যোনটো
এই ছয় তাৰ পিছত বন্ধ হৈ যায় কিন্তু
কি ৰাতিপুৱা ছয়টা?
নাই আবেলি ছয়টা নেকি অ। আগত সাতটা আছিলে এতিয়া ছয়টা বজাত বন্ধ কৰি- গে
অ এইটোতো এইটো মেলা আছে নে এইকাৰণে
উম মানুহো হব কিন্তু
উম এইটো তহ হয় তুমি যোৱা নেকি? তুমি যাবা নেকি?
হা?
তুমি যাবা নেকি?
উম তাৰ পিছত? হেল্ল' হ হেল্ল হেল্ল' হেল্ল' হেল্ল'